হেল্ল', হেল্ল' ক-ক'ত আছা?
ঘৰতে।
ঘৰতে নেকি?
তই অ তই বহুদিনৰ মূৰত লগ পালোঁ, তই ক'ত আছা?
ম, ময়ো বৰ্তমান এই ঘৰতে আছোঁ ৰ' বৰ্তমান মানে একে একো কাম চাম নাই নেকি? ঘৰতে আছা?
অ কাম কৰবা গেছিলো, আছিলোঁ।
অ ময়ো মানে কামত সোমাইছো ৰ' কিবা এটা।
অ, কৰবা লাগে আৰু কেতই আৰু ঘৰত থাকবি
অ ঘৰত আৰু কিমান থাকিম, আমনি লাগে।
উম, উম।
মই কিবা, এয়াৰপৰ্টত গুৱাহাটী
অ এয়াৰপৰ্ট, অ গুৱাহ, অ তাতে কাম কৰা নেকি?
উম।
মই আৰু কিবা সেই কি কম্পা, মই আৰু ক'ম্পানী, ক'ম্পানীত সোমাইছোঁ ৰ'
এই মন নয়
ন অ, মোৰলৈ নতুনকে
আ
এ তোমা এনেই তোমাৰ চেল তোমাৰ চেলাৰীটো কিমানকে?
হয় চেলাৰী এ চলবা পাৰাকে দেই আৰু
এই, এয়াৰপৰ্টত কাম কৰা হিচাপেটো বহু বহুত পাব লাগে ন?
নাই নাই ভিতৰত নহয় না মই, ক্লাছ গেটতহে।
অ গেটত চিকৰিটি নেকি? অ ঠিকে আছে। অ, মানে আপুনি লিখা-মেলা কাম কৰে?
অ, অহ, অহ।
ঔ, ঠিকে আছ।
কাম চলি, ভিতৰত কাম চলি আছে যে, উম।
এনেই কেইঘণ্টা কাম আপোনাৰ?
বাৰ ঘণ্টা, সাতটাৰ পৰা সাতটালৈকে।
অ, বাৰ ঘন্টা আমাৰ কিবা আঠ ঘন্টা ডিউটি, তো আমাৰ চেলাৰীটো মানে বত্ৰিছ, বত্ৰিছ হাজাৰ।
অহ
ত ভাবিছ, ভাবিছোঁ এখন চাৰি চকীয়াই লওঁ নেকি?
হ' হয় নেকি?
অ মানে এই, এটা মানে অসুবিধা মানে ডিউটিত যাব।
অ উম, চাৰি চকীয়া দি কিল যাবি?
অ, মানে দুই চেক দি গ'লে প্ৰব্ প্ৰব্লেম হয় মানুহ দেখা পায় না, তো চাৰি চকা হ'লে
অ হয় নেকি? ঠিকে আছে, অ, ৰ'দ বৰষুণ থাকে না।
অ অ আৰু চাৰি চেকাত গ'লে ধৰ, নিজকে ভি আই পি, ভি আই পিও লাগিব।
উম আৰু বত্ৰিছ হাজাৰ টাকা, ভালেইটো নে
অ এই লোনত ল'ম কিস্তিত, কিস্তিত ল'ম। বেছি পই পইচা মানে এনে ই এ মাইত লম, পইচা আছে কিন্তু, মানে নাই বুলিও ক'ব পাৰি, আছেও এ, মাহ মাহটো গ'লেটো দৰমহা পামে না
অঁ অঁ অঁ। মই মই ন এইবিলাক চাৰে চয়তা চাৰে চকা।
এই তুমি ডাইৰেক্ট হেৰি ল'বা যে এই প্লেনেই এটা ল'বা, তুমিতো তাতহে কাম কৰা ন!
অঁ তাকেইতো এতিয়া আৰু কল্পনাৰ বাহিৰত। কাম কৰিলে কি হব খালি উৰি যাৱাই।
কল্পনাত কল্পনাতো ভাল কৰি ভাবিব পাৰি না।
অঁহ।
এনে প্ৰাইভেট প্লেন কিনিব নোৱাৰি নেকি?
পাৰি পাৰি কিয় নোৱাৰি এটো।
উম।
পাৰব দেও আৰু আমি আৰু ক'ত ক'ত কিনিব পাম, খাবৰ ভাল ভাল। কাম কৰি আছোঁ টকা পাই আছোঁ ভাল খবৰ।
অ' পাৰ্ট টাইম জ'ব কৰিবা নেকি?
পাৰ্ট টাইম জ'ব মানে নহয় এইটো মানে তুমি ৰেগুলাৰেই না।
অ' মই আৰু মই মানে আঠ ঘন্টা মই মই টো আঠ ঘ অ' মোৰ আঠ ঘণ্টা ডিউটি না, মই মানে পাৰ্ট টাইম জ'ব কৰিব বিচাৰো মানে এজন লগ লাগে আৰু।
আৰু আৰু বেলেগ কৰবি নেকি?
অ' মানে হেৰি মোৰ ধৰক ধাণ্দাটো বেলেগ মানে।
অঁ আৰু কিমান লাগে তোক টাকা?
আমাৰ যে আম্বানি যে আছে এই আম্বানীক মই তাৰ লগত টক্কৰ দিব খোজোঁ।
অঁ' কালি মই কালি কি বাৰ অ' শনি হ শনিবাৰে এক কেজি হেৰি চেনি দি মই প্ৰসাদ দি আহিম মন্দিৰত।
অ' হয় নেকি? কোনবা মন্দিৰত দিব? অ!
এই আমাৰ ইফালে হেৰি আছে মইনা গাছৰ মন্দিৰ আছে এটা।
অ' হয় নেকি? অ' হয় নেকি হয় ঠিকে ঠিকে আছে। মই আৰু হেৰি এই ম'ম'ৰ দোকান দিব খুজিছিলোঁ পাৰ্ট টাইম মানে, ম'ম' আৰু এই ফুচকা। আজিকালি তামাম তামাম ভাল টো না বিজনেছ এইবোৰ ম'ম' ফুচকা।
অঁ ভাল ভাল।
মানে মই বনালোঁ হয় আৰু, আৰু এটা মানুহ এনেই চেল কৰা মানুহ লাগে আৰু।
অহ।
অঁ।
পাবি মানুহ পাবি বহুত আছে মানুহ।
তোমাৰ সেই বাৰ ঘণ্টা ডিউটি কৰাছেটো এইটো কৰা বেছি ভাল হ'ব। ত' তোমাক মই হেৰি দিলোঁ হয় দিনত পাঁচশ কৰি দিলোঁ হয়।
এ নচলব ইমান পাঁচশ টকাকে দিনত।
কিয় আপোনাৰ কি বেছি নেকি দৰমহা? এদিনত এনেই কেই টাকাকে পৰে?
এনেতো আজিকালিতো দৰমহা সুধবা নালাগে না মানুহক, দৰমহা ক'লে মানুহে পইচা ঋণ খোজে। ত দৰমহা চৰমহা খুজে উম, মানে মানে চলে আৰু একদম মানে মিডিল ক্লাছত যিখিনি লাগে মানে চল
অ' আপুনি যে কথাটো ক'লে হেৰি মানুহ ক'লে পইচা লাগে, মানে মই যে গাড়ী লম, মই আপোনা পৰা পইচা ধাৰ নলওঁ।
নাই সেইটো কোৱা নাই মই, তুমি যে ল'বা মোৰ পৰা সেইটো কোৱা নাই।
আপোনাৰ কথাটো সেইটোৱে উদ্দেশ্য ন।
চাওঁক আপুনি ইমান টকাকে বত্ৰিছ হাজা পায়। মান্থলি পায় আৰু আপুনি ঠেলা ঠেলা লগাব, ত আপুনি কি চাৰি টকা কিয় আপুনি দশ বাৰ চকাৰ জাম্পাৰ থাম্পাৰে ল'ব পাৰে।
নাই, সেই এই ট্ৰাক ললে। এইটো হেৰি ড্ৰাইভাৰ লাগিব ন, ড্ৰাইভাৰ ল'লে আৰু
নালাগে ডাইভাৰৰ দাম। আপুনি হেৰি কৰিব আপুনি ডিউটিটো যাব পাৰিব, এটা বাৰ চকা এটা ডাম্পাৰ লৈ ল'ব। এতিয়া বৰ্তমান বাৰ চকাৰ ডাম্পাৰত এচি থাকে। ত আপুনি আৰামত যাব পাৰিব, প্লাছ আপুনি তাতে উম, পালে আপনি আপোনাৰ ঘৰটোৰ
জাম্পাৰত গ'লেচোন মোৰ হেৰিটো নাথাকবয়ে হেৰি লেভেলটো মানে যিটো মোৰ
ষ্টেটাছ মিল লাগিব ন, আপোনাৰ ষ্টেটাচো মাগিব মানুহে দুচকাত যায়, আপুনিাৰ বাৰ চ কাম যাব, গাড়ী‌ যিয়ে নহওঁক ডাম্পাৰে হক লাগে ট্ৰাকে হক লাগে টেক্টৰে হওক। কিন্তু আপোনাৰ চকাটো হিচাপ কৰক।
হ'লেও হ'লেও সেই মানে হ'লেও সেইটো চুন হেৰি মা ল টনা গাড়ী হে। মালটনাত গাড়ী আৰু মই যাম নে নাযাওঁ। মই হেৰি চাৰি চকাতে যাম, আকৌ মানে সেই কিবা কয় এই মাৰুতি কাৰ ল'ম মই।
অ। ঠিকে আছে ল'ব, কিন্তু এ চি থকা ল'ব দেই, কাৰণ মই আৰু কেতিয়াবা যদি যাওঁ, এচি বিনা এচিত মান মই থাকিবই নোৱাৰো।
সেইটোতো থাকিবই নয় এচিটো, দামী গাড়ী।
অঁ সেইটোৱে।
দামী গাড়ীৰ, দামী গাড়ী এচি থাকিবই।
উম উমহ।
আৰু আৰু ৱাইফাইও হেৰি খুজি আছে এটা। গাড়ী খুজি আছে, মই ভাবি কি গাড়ী দিওঁ।
অ কিয়? আপোনাৰ কিবা ৱাইফৰ বাৰ্থডে থাৰ্থডে আহি আছে নেকি?
বাৰ্থডে অ বাৰ্থডে আহি আছে ৱাইফে কিবা গাড়ী খুজি আছে। নামটো কোৱা নাই আৰু কেতিয়াবা কয় নামটো।
এই গাড়ী ঠিকেই দিয়াতকে এটা ডাইমণ্ডৰ গ'ল্ড চল দি ডায়মণ্ডৰ এটা ৰিং ঠিং দি দিয়ক, বেছি ভাল পাব গাড়ী ইমান লৈ ললে কি হ'ব?
এই এই কিবা সেইবোৰ ঢেৰ আছে ডায়মণ্ড, মুক্তা ঢেৰ আছে।
চিটি গ'লটোৰ।
চিটি গ'ল্ড মানে সেইটো নহয়, মানে ডায়মণ্ডে অৰিজিনেল। আপুনি কি জকিং কৰা বুলি আপুনি জকিং কৰা বুলি ভাবছে নেকি?
নাই নাই নাই, মই চিৰিয়াছলি কৈ আছোঁ।
এই ৱাইফে মোৰ মস্ত ধনী ঘৰৰ মানুহ ন?
অঁ।
এই দে দেউতাকে হেৰি আছিল এই কি কয় মন্ত্ৰী আছিল।
অ মন্ত্ৰ্ৰী ছোৱালী কেনেকে পালাতনি।
এই পলাই আনিছোঁ।
অঁ পলাইছে।
অঁ তোমাৰ গাৰ্লফ্ৰেড নাই নেকি না বিয়া পাতিছা?
নাই নাই নাই এই কলেজুগত বিয়া নাপাতো দে।
অঁ হয় নেকি মই আৰু এই বিয়া পাতি বত। বিয়া পাতি বিৰাট সমস্যা হৈছে।
উম জানো সমস্যা হয়েই আজিকালি কাৰণ। ইমান ডাঙৰ এটা তটফা তাক ত সুন্দৰভাৱে ৰাখিব লাগিব না।
অঁ অঁ অঁ এনেই ৱাইফক কি গেছ দিলে ভাল হ'ব।
উম আপোনাৰ বা সামৰ্থ্য কিমান।
এ মইচোন ক'লো আমাৰ চব এক একোৰে অভাৱ নাই আমাৰ।
অঁ সেইটো হয় কিন্তু বত্ৰিছ হাজাৰহে পায় তাকৌ মৰনৈ কোম্পানীত।
অঁ ম এই এইটো কোম্পানীটো ভাল বহুত ডাঙৰ কোম্পানী।
দেখাই নাই নহয় মই ভিতৰত যায়।
অ। আপুনি আৰু গুৱাহাটীত থাকে হেৰি মনৈত ক'ত আহিব। আপ আপুনি মদ কৰ ভি আই পি ন।
নাই নাই নহয় মই আৰু কেনেকে ভি আই পি হম দে।
আহ অ এ কামাখ্যা গলে। তুমিচোন তাৰপয়ে ডাইৰেক্ট যাব পাৰিবা।
অ কামাখ্যা মই প্ৰায় যায়ে থাকোঁ।
অঁ হয় নেকি এই। কামাখ্যা কামাখ্যা নহ'লে তোমাৰ হেৰি পূৰা মানে। সকলো চিন পাই আপুনি অলি গলি।
অঁ চব চিনি পাম কোনটা পাহাৰত কি আছে।
উম।
মানে মাজে মাজে যোৱা হৈয়ে থাকে না।
ফাৰ্ষ্ট আমি এইবাৰ মানে ফাৰ্ষ্ট টাইম যাম মানে।
অ ফাৰ্ষ্ট টাইম যাবা গুৱা গুৱাহাটীত ফাৰ্ষ্ট
অ
তাৰমানে গুৱাহাটী কি চুৱাই নাই।
নহয় গুৱাহাটী মই এনেই গুৱাহাটী যোৱা নাই বাৰু মানে মই এনেই দিল্লী মুম্বাই এইবিলাক ঠাইহে ঘূৰিম। ফুৰো ন
অঁ। ত' দিল্লী মুম্বাই আপুনি ক'ৰ পৰা যায় দিল্লী মুম্বাই আপুনি ঘৰৰ পৰা যায় ন।
ঘৰ পৰাৰে যা মানে সেই দৌৰিম। গুৱাহাটীৰ পৰা মই নাযাওঁ।
অ।
এই যে দৰিমন আপুনি দৰিমন চাইছেনে নাই।
আ দৰিমন।
অ তাৰ এটা দ এটা দৰ্জা আছে না।
অ পকেট বুক আছে যে।
অ তাৰে শৰ্টকাট যাব পাৰে।
অ
মানে সেইটো মই হায়াৰ কৰি লৈছোঁ।
আচ্ছা। ভালে কৰিছ
আপুনি এনে মুম্বাই আপুনি এনে মুম্বাই দিল্লীত যোৱা নাই নেকি।
নাই মই গুৱাহাটীৰ বাহিৰে আৰু ক'তো চকু মেলি চোৱা নাই। কাৰণ গুৱাহাটীতে উম,
তুমি গুৱাহাটীৰে এই গণে এই গুৱাহাটী, টা বোলে হেৰি ভাল ঠাই আছে বোলে গণেশগুৰিত,
অ ধুনীয়া জাগা।
মই মই শুনা পাইছোঁ অ শুনা পাইছোঁ মই কে কেতিয়াবা যাম বাৰু তাতে ৰাতি ৰাতি গ'লে ভাল হ'ব ন।
অ ৰাতি মানে টাউনত ৰাতি ভাল ন।
অ তুমিতো এনে চিংগেল মানুহত তুমি তুমি চিংগেল মানুহ সদায় যোৱা চাগে।
অ সদায় যোৱা নহয় কাৰণ মোৰ এনাৰ্জিৰো কথা আছে ন। কাৰণ বাৰ ঘণ্টা ডিউটি কৰা হয় প্লাছ আৰু সেইটোৱে আৰু
তুমি তৈ ঠিকে,